হেল্ল',
হয়।
হেল্ল', হয় শুনিছেনে?
হেল্ল' হয় শুনিছো।
হেল্ল' হয়, হো হয় হয় কি খবৰ আপোনাৰ?
অঁ মোৰ ভালে আপোনাৰ?
হয় হয় মোৰো ভালেই দিয়ক। কি কৰি আছে আপুনি এতিয়া?
মই বৰ্তমান বহি আছিলো এনেই।
অঁ আচ্ছা আচ্ছা ঠিক আছে বাৰু। ময়ো এনেই আছিলোঁ।
অ, আপুনি কৰ'ৰ পৰা কৈছে?
মই অসমৰে হয় বাৰু।
হয় হয়।
হয় ঠিক আছে, আজি আমি কোনটো বিষয়ত কথা পাতিব বাৰু?
অ আমি আজি পৰিয়ালৰ বিষয়ে কথা পাতো নেকি?
হয় হয় হ'ব দিয়ক ঠিক ঠিক আছে, কওকচোন আপোনাৰ পৰিয়ালত কোন কোন আছে?
অ মোৰ পৰিয়ালত অ মোৰ মা দেউতা মই আৰু বাইদেউ দুজনী আছিল, আৰু ভন্টি এজনী আ বাইদেউবোৰ বিয়া হল আৰু ভন্টিও বিয়া হ'ল আপোনাৰ ফেমিলত কোন কোন আপোনাৰ পৰিয়ালত কোন কোন আছে?
মোৰ পৰিয়ালত মই মোৰ বাইদেউ মা আৰু দেউতা আমি চাৰিজন আছো।
অ ধুনীয়া ফেমিলি সুখী পৰিয়াল ন?
হয়-হয় সুখিয়ে। ঠিক আছে আপুনি কি কৰে বাৰু?
মই এতিয়া এনে আ ফাৰ্মিঙত লাগি আছো, আ আ তেনেকে একো আ চাকৰি-বাকৰি তেনেকে একো কৰা নাই বাৰু। অ', নিজাকৈ স্বাধীন চিতিয়া ভাবে আ ফাৰ্ম এটা খুলিছোঁ। হয়টো সেইটোতে নিজক নিয়োজিত কৰি ৰাখিছো আৰু।
হয়-হয় আপুনি এতিয়া ষ্টুডেণ্ট হয় নে? এনে পঢ়া-শুনা
অ, পঢ়া-শুনা মোৰ কমপ্লিট হ'ল। মই বহু বছৰ আগতে পঢ়া-শুনা কমপ্লিট কৰিলো। অ, আজি প্ৰায় আ আঠ, আঠ বছৰমান হৈছে আৰু।
ঔ' আচ্ছা-আচ্ছা। ঠিক আছে বাৰু। আৰু এন মই মই এতিয়াও ষ্টুডেণ্ট হয় বাৰু, মই ডিগ্ৰী কৰি আছোঁ। হয়-হয়। মই এ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয়।
অ গুৱাহাট ইউনিভাৰ্চিটি আণ্ডাৰত।
এ হয়-হয়-হয় আৰু আৰু কওকচোন মানে, আপোনাৰ পৰিয়ালৰ লগত আপোনাৰ মানে, কেনেকুৱা অভিজ্ঞতা বা কিমানখিনি আপুনি মৰম পায় বা সিহঁতক হেৰি কৰে সেইটো কওক।
পৰিয়ালৰ লগত মোৰ সম্বন্ধটো বহুতেই ভাল, আমি সকলো পৰিয়ালৰ মিলি-জুলি থাকো, আহ সুখ-দুখ বোৰ সমানে আমি ভগাই লওঁ বা আহ ইজনে সিজনৰ সুখত সুখী বা দুখত দুখী বা আপদে বিপদে আমি সি ইজনে-সিজনক আহ সহায় কৰো, ধৰক
হয়-হয়।
বোলে কিবা এটা অসুবিধা হৈছে সেইখিনি আহ আপোনাৰ মেণ্টেলি হওক বা ফি ফিজিকেলি হওক যিখিনি সহায় কৰে আমি সহায় কৰো। মানুহে তেনেকে পৰিয়ালৰ লগত মিলি জুলি থাক থাকিব লাগে সহায় সহযোগিতা আহ কৰি আগবাঢ়ি যাব লাগে জীৱনটো।
হয়-হয়।
আপোনাৰ কওকচোন আপোনাৰ সম্বন্ধবোৰ কেনেকুৱা পৰিয়ালৰ লগত বা এনেকুৱা ধৰনে হ'ব লাগে বুলি আপুনি ভাবে?
হয় মোৰো মানে মোৰ পৰিয়ালৰ লগত ভালেই সম্পৰ্কটো। বা কিবা তেনেকুৱা কিবা মানে বিশেষভাৱে টেনচন আহি গ'লে, মানসিকভাৱে মানে তেনেকে প্ৰব্লেম হ'লে সিহঁতৰ লগত যেতিয়া শ্বেয়াৰ কৰোঁ, তেতিয়া মনটো মুকলি হ হয় আৰু, আৰু শাৰীৰিক ভাৱেও যেতিয়া কেতিয়াবা দুৰ্বল থাকো বা তেনেকে মানে বে অসুখ হৈ থাকে ন, তেনেকুৱা হ'লে সিহঁত সিহঁতেও সহায় কৰে, গোটেইখিনি চোৱা -চিতা সিহঁতে তেই কৰে বাৰু, সেইটো দিশত বহুত খিনি সহায় পাওঁ পৰিয়ালৰ পৰা। বা কিবা তেনেকে উ প্ৰব্লেম হৈ থাকিলে লাইফত সিহঁত লগতে শ্বেয়াৰ কৰো, আৰু মই ভাবোঁ মানে এজন ব্যক্তিৰ লাইফত সিহঁতৰ পৰিয়ালটো মানে বহুত খিনি দায়িত্ব এটা ভাল দায়িত্ব এটা পালন কৰিব কৰে। মানে পৰিয়ালটো ছাপৰ্টিভ হ'লে মানে এজন মানুহ আগবাঢ়ি যাওঁতে বহুত হেল্প হয় আৰু।
হয়, হয়।
আৰু মানে এনেকুৱাও থাকে বহুতৰ যে পৰিয়ালৰ পৰা চাপৰ্ট নাপায়, হয়, হয় বহুতৰ পৰা চাপৰ্ট নাপায় বহুতেই। সিহঁতে মানে, মানে মেণ্টেলি খিনি কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰে, সেইটো বাবে ডিপ্ৰেশচনতো গুচি যায় বহুত মানে মানুহ থাকে তেনেকুৱা।
হয়, হয়, হয়, তেনেকুৱা বহুত সমস্যা আছে বাৰু আমি দেখিবলৈ পাওঁ কেতিয়াবা ধৰক আজিকালি সেই পৰিয়ালৰ লগত আহ তেনেকুৱা বিভ্ৰান্তি হোৱা তেনেকুৱা বহুতো ঘটনা আজিকালি দেখিবলৈ পোৱা যায় ন। অ', গতিকে আমি সকলোৱে মানে সজাগ হ'ব লাগে বা পৰিয়ালৰ লগত এ কেনেদৰে মিলি জুলি থাকিব লাগে তেনেকুৱা কথা- বতৰাবোৰ আলোচনা হ'ব লাগে।
হয়, হয়, ঠিক কৈছে আপুনি। আৰু এনেকুৱাও দেখিব পা দেখিব, দেখিব পোৱা যায় যে মানে বহুতে কিবা কৰিব বিচাৰে বা পৰিয়ালৰ পৰা সেই চাপোৰ্টটো নাপায়। আৰু আগবাঢ়ি যাব নোৱাৰে তেনেক, তেনেকে মানে বহুত বাধ্য হৈ যায় ঘৰ এৰি ঘৰ এৰি গুচি যাবলৈ বা পৰিয়ালৰ লগত সম্পৰ্কতটো নাৰাখে কোনোবাই নাৰাখে সেইটো মানে কাৰণৰ কাৰণে আৰু, হয়।
আৰু আপুনি এনে পৰিয়ালৰ লগত আহ সময়বোৰ কেনেকে অতিবাহিত কৰে? কিছুমানে ধৰক এনে ফুৰিবলৈ যায় তেনেকুৱা আপোনাৰ আহ এনেই তেনেকুৱা কৰে নে পৰিয়ালৰ লগত ফুৰিবলৈ যোৱা বা আ কিবা কাম একেলগে কৰা ন বন্ধ ভোজ বা তেনেকুৱা বহুতো কাম আছে নহয়।
হয়, হয়, মানে আমি অলমষ্ট বেছিভাগ টাইম মানে একেলগ থাকা পৰে। উম, আবেলিৰ চাহ কাপ চাহটোৱে আৰু একেলগে বহি খোৱা। সেইখিনি সময়ত অলপ কথা বতৰা মানে দিনটো কি, কি কৰিলো মানে এজনে এজনৰ কি, কি মানে শ্বেয়াৰ কৰে আৰু পিছত কেতিয়াবা তেনেকে অ', মন্দিৰ চন্দিৰো তেনেকে ফুৰিব যাওঁ একেলগে। বা কাষৰ ধুনীয়া ঠাইবোৰ কেতিয়াবা মানে তেনেকে বন্ধৰ দিন থাকিলে ৰবিবাৰ ধৰি লোৱা বা আৰু তেনেকুৱা মানে বন্ধ থাকিলে একেলগে ফুৰিব যোৱা। সেনেকে আৰু তাই সময় অতিবাহিত কৰো পৰিয়ালৰ লগত হয়, আপুনি কওঁক চোন আপুনি কেনেকৈ আপোনাৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰে?
অ', ময়ো তেনেকে আপোনাৰ ঠিক কোৱাৰ দৰে ময়ো তেনেকে অতিবাহিত কৰো এতিয়া গৰমৰ বন্ধৰ দিন দেউতা সময় পাইছে এতিয়া পৰিয়ালৰ লগত দেউতাও আহ কিবা এটা জব কৰে তো কেতিয়াবা? আহ সময়বোৰ পৰিয়ালৰ লগত সময় আহ সময়তটো গোটেই দিনটো দিব নোৱাৰে কিন্তু। এতিয়া বন্ধৰ কেইদিন বেছিকে দিব পাৰিছে পৰিয়ালৰ লগত। ত একেলগে খোৱা বোৱাই আহ একেটা সময়তে আমি। বহুতো নানান কথা বতৰা পাতো তাৰ পিছত সেই যোৱাৰ প্লেনিং ক'তবাই ফুৰিবলৈ যোৱাৰ প্লেনিং কৰিলোঁ। কৰিছো তেনেকে ধৰা সময়বোৰ অতিবা অতিবাহিত কৰি আছো এতিয়া আহ কাম কিবা কামৰ যদি প্ৰয়োজন হয় দেউতাৰ মই কামত সহায় কৰি দিওঁ ত- তেনেকে সময়বোৰ পাৰ কৰি আছো এতিয়া।
হয় আৰু তেনেকে পৰিয়ালৰ লগত কৰবাত গ'লে সিহঁতেও চাগে মানে মা দেউতাহঁতেও ভাল পায় যে নাই নিজৰ ল'ৰা ছোৱালীখিনি ভালেই মানে গুৰুত্ব দিয়ে আৰু তেনেকে উম।
আৰু আপোনাৰ আহ আহ পৰিয়ালবোৰ মানে আপোনাৰ সেই শক্তিৰ মানে মূল আধাৰ, নহয় জানো? আপোনাৰ
হয়, হয়, মানে বহুত ডাঙৰ এটা হয় বহুত ডাঙৰ এটা ভূমিকা পালন কৰে আৰু
ভূমিকা পালন কৰেটো সেইটো কাৰণে আপোনাৰ জীৱনত এ লাগিলে যিয়েই নাহক নহয় জানো যিয়েই আপোনাৰ অসুবিধাৰ সন্মুখীন নহওক পৰিয়ালক মানে এৰি দিব নালাগে আৰু আৰু পৰিয়ালৰ লগত সদায়ে থাকিব লাগ সুখে। ত সেইবোৰ আমি অকমান আহ গুৰুত্ব দিব লাগে সেইবোৰ কথাত। অ যিটো আজিকালি প্ৰায় দেখা নাযায় নহয় জানো। হেল্ল', হেল্ল' শুনিছানে মোৰ কথাটো আপুনি? হেল্ল',